কি কৰি আছিল?
এইয়া পাৰ্চেল এটা আনিবলে গৈছিলো।
কি পাৰ্চে
বেগ এটা দিছিলো বাকলি অনলাইনৰ পৰা পইচা নোযোৱা হ'ল, আকৌ বেলেগে মাৰি দিছে গম পাইনে মই আজি অনলাইনত পইচা যাব পৰা নাই
কোনে মাৰি দিলেও
এ দীপশিখা সেইটোক ফোন কৰিলে হ'ল সেইটোক টো দিয়ে পইচা সেইটো গুইট ঢেই পইছা থাকে তই কলে হল পইচা নহয় বুলি কলে নুসুধে আও মাহীয়ে দিয়ে
তাকে
তই কি কৰিছ
ভাত বনাবলৈ আহিছো
অ আমি ভাত মই এইমাত্ৰ ভাত খাইছোহে
পথাৰতে আছো এতিয়া জাষ্ট ভাত বনাবলে আহিছো ভাতকেইটা বনাই আকৌ যাব লাগিব
আকৌ তোক ভাত কেইটা বনাই ডিব্ৰুগড়ত পিঠাগুৰি খুন্দে পিঠাগুৰি লৈ আনিলোঁ, ভাত হোৱাই নাই ভাত
এহঁত কাইলৈ কিবা নাই জানো কোনোবা আহিব নহয় চাবলে
কাইলে নহয় পৰখিলে আহিব নেকি
পৰসিলে আহিব নেকি
শুনিছা পৰখিলে আহিব নেকি কাইলে নাহে হপায় হেক কঠা ইমান বাৰ আহিব পাৰা নাই নে?
মোৰ অনলাইনৰ পৰা পইচাই যোৱা নাই যে ৰাতিপুৱাৰ পৰা ৰাতিপুৱাই দেউতাক দেউতাই মাৰি দিলে পইচা ভাত খা আলু এনেকে দালি দি থুপুপিয়াকে বনালো আও বেলেগ নাই একো
অ
তোৰ আও কিহে বনাইছ?
এই হে কোমোৰা দালি আলু এনেকে থপ থপিয়াকে বনাম তাৰপিছত তাৰপিছত দিম আনিমগে এতিয়া তাৰপা সেয়া তেনেক।
খুব কোমোৱা খাইছ খুব কোমোৱা খাইছ
এ নহয় পাপাই সেইদিনাখনি কিনি আনিছিলে
অ আমাৰ পাপাই কোমৰা গছ জোপা উঠিছে বাও
অ এই কোমৰা এটা আনিলে দুখাঁচ যায় মানে দালি চালি দি হলেও
অ
ততে দুখাচ হল সেইদিনাখন বনানো এ কোমাৰ মাছ লাগে আও নহ'লে মাংস লাগে এনেই সুধা ভাজি খাবলে বেয়া আমাৰ সুধা ভাজি বনালে নাখায়
হেৰি অকমান লাগে কিবা এটা
তাকে অ ভাগ লাগি গৈছেগে চাইডিলা যাব লাগিব এই স্কুটিখন দাদাই থৈ পিনে গাড়ীখন লৈ গৈছে। স্কুটিখন অকণমান চলাও চাৰিআলিকে আহ চ চাৰিআলি যাম এই ডিম আনিব যাবৈ লাগে
অ
আৰু বেছি নাই তিনিদৰা আছে
অ আমাৰ হে দেউতাৰ স্কুটিখনন বেয়াই হ'ল, মোখন দেউতাই হে লৈ গৈছে।
দেউতাই কবালে গৈছে নেকি?
উম ক'ৰবালে গ'ল ৰাতিপুৱাই গল
অ
দেউতাক পইচা মাৰিম বুলি কৈছে মই দেউতাক নালাগে বুলি কৈছোঁ পাইচা মাৰিবলে মই একাউণ্টত পইচাই যাব পৰা নাই আজি কি নহ'ল জানো
উম গুগল পে এটা খুলি লবি এইবোৰ ডাকঘৰ চাগঘৰ বাদ দে
সেইটোহে কৰিব লাগিব
উম
চাবি চোৰে নিব বেগটো
কেইটা বজাৰ পৰা ক্লাছ আছে?
ক্লাছ আছে তোৰ এটা বজাব পাই এতিয়া কেইটা বজিলে বাৰু বাৰটা একত্ৰিশ হলেই।
বাৰ কেইটালৈকে হয়নো?
এ আজিকালি টাইমডাল বঢহাই দিলে।
উম, বৰ অশান্তি হও মোৰ সেইকাৰণে যাব আমনি লাগে।
সেইবোৰ কিবা হেৰি দিছে।
এইবোৰ কৈ থাকিবলৈ সময়ো নাই আৰু যাবলৈ মন নোযোৱা হ'ল।
আতহি দে আকৌ।
ত'হতৰ মানো কি হৈছে?
মই মা কথানো কি কবি আই।
তাৰপিছত, এইবাৰ ত এইবোৰ ধেই এইবোৰ হেৰি দিছবোৰ পৰীক্ষা মাথা বেয়াহে কৰিব।
তাকে, কঁকালটো ইমান বিষাইছে মোক গোটেই গা বিষাইছে গম পা' পঠালে দহ বাৰ মান অহা-যোৱা কৰিব লাগে বোকাত।
বোকাই-বোকাই খোজকাঢ়া যে।
উম, বিহু কেতিয়াকে নিয়ে নেজানো মোৰ পা যাবলৈ মন গৈছে।
এটিনো কেতিয়া ভোক অহ, কিবা এটা এটিনো ভুক বোলে। সেই এতিয়া ক'ত বোকা দিছে নো।
পাঁচ ফালে তহঁত সেই,
অ', ইমান কিবা গৰম এটা উঠিছে ৰ'দতটো নাই এতিয়া যদিও।
কত গম বৰষুণ দি আছে, পথাৰত ঘৰত থকা বিলাকহে বেছি গৰম।
কষা কবলে একদম,
বো সঁচা নে নিচা নাজানো বায় ইমানে ৰিলচ বিলাক আহি আছে আৰু আপডেট বিলাক আহি আছে।
কিহৰ?
এই দিল্লী ত যে বিহু পাতিব।
অ, ময়ো পাইছো সেইটো কালিয় পা তোৰ মুখৰ পৰা শুনাৰ পিছৰ পৰা ইনষ্টাও শুনিলে নেকি?
অ, ইনষ্টাত পুৰা একদিন নটিফিকেশ্যন পাই আছো কাইলে পা মই।
এইটো আহিয়ে আছে অকল।
তাৰাপৰা মোৰ ৰুমেট দুজনীয়ে ফোন কৰিছে, ৰুম মেটো হেনো শুনি আহিছে তাপা তাই কৈছে মই নাচিব নেজানো নহয়। কি হ'ব মোৰ যাবলে মনতটো আছিলে। মলো ওলাবি আমাৰ আমাৰ এই লাইতৰ ন পতক পটককে চিলেটখন কৰাই নিদিয়া কিন্তু তই-তই সি উম, কি বুলিকৈ বিশ্বনাথ চাৰিআলিত জাবি বিছনা চাইদত নচনা নজনা লৰা-ছোৱালী বোৰৰ চিলেক্টচন কৰাই দিয়ে।
সেইটো দিব পাৰে তাত কিবা প্ৰেক্টিচ কৰাই ল'ব নহয়।
অ, আমাৰ ইয়াত মানে চিলেক্টছন কৰাব ইয়াত চিলেক্টছন মানে, হাত থাকিলেহে কৰাই দিয়ে বৰ বেলেগ বস্তু।
উম,
খালি ভ ভৰিদি বুলি, কয় সিদিনা নাচো তেনে নখ টো ভাঙি থাকিলে, কালি বোকা সোমালেযে এনেকোৱা বিষ? খাইছে অহ, ৰাম-ৰাম থাকিবই পোৱা নাই।
উম, মোৰ যাবলৈ বহুত মন আছে।
শুনাৰ পা আৰু অকল আজি ৰাতিপুৱাৰ পৰা মোৰ অকল সেয়াই আহি আছে।
মো ইনষ্টাত। সেয়া মোৰে অহা নাই চবৰে আহিছে কিবা এটা দেখোন ওলালে সেয়ে আহিয়ে থাকেচোন।
দেহলিলে যাবলৈ সাজু দেহলিলৈ যাবলৈ সাজু।
উম।
আহিয়ে আছে।
জৰ্নাক সুধিলো জৰ্নাই কৈছে শুনিছোঁ মই বোলো আপদেত গম পালেটো এতিয়া আকৌ যোৱাবাৰ আকৌ মনে মনে গৈছ নহয় আকৌ এইবাৰ গম পালে কবি তেনেকে কৈছ
হোম হোম।
মই মুন দালে ফোন কৰিম আজি।
অঁ কৰিবি।
এতিয়া পা তেল চেল অকণ মাৰি থবগৈ লাগিব তেতিয়াহে।
হোম।
আগতীয়াকে চেও কিতা তেতিয়া পাই গলে প্ৰেকটিছ ঘৰত কৈ ধৰিবলে হ'ব পাৰিম
অহ।
আজিকালি বেয়া পালে অকমান, সিহঁত ঘলে মা মাতি আছিলে নগ'লো ফোন চোনো নকৰোঁ আৱ স্বাৰ্থপূৰণ হ'ল বুলি কয় ফোন কৰিলে।
উমহ। মই আজি কম্পিউটাৰলে যাবলে নহ'লেগেই কাম কৰি আজৰি হ'বই পৰা নাই, এতিয়া মই বাচন ধুব লৈছো হে।
উম তোৰ কি কাম তোতকে মোৰ তিনি গুণ কাম।
মাথাটো বিয়া হৈ গৈছে দি বুবা বাবো পিঠা গুৰি খুন্দা ঢেকি দিব লগা আছে।
পিঠা গুৰি কেলে বা?
পিঠা বনাই বোলে, উম।
কপা আহিব নো চাবলে?
নেজানো অঁ মই গম নাপাওঁ। মোৰ এট ঘলে নোযোৱা এতিয়া কিমান দিন হ'ল ঠিক নাই।
কেলে বা?
এনেই যাবলৈ মোৰ যাবলে টাইমে নাপাওঁ মই যেতিয়াই ফ্ৰী পাওঁ মই শুই থাকো। কলৈকো উলাই নেযাওঁ।
সেইকাৰে ধৰিত্ৰী বা আজি ধৰিত্ৰী বা অ আৰতি বা সেইকানে আহিব নেকি?
অহ, আজি নাহে কাইলে আহিব তাই।
উম।
মোৰ আমাৰ ৰঞ্জু ববৌ ঘৰলেকে নোযোৱা কিমান দিন হ'ল।
উম।
সেইফালে পায়ে হোৱা নাই মই।
মও আজিকালি ঘৰৰ পৰা ওলাই যাবলে মন নাযায়। মানুহৰ ঘৰলে গৈ বেয়া পাওঁ মই মেইন কথা, এনেই ওলাই যাব মন যায় ৰাস্তাই মানে ক'ৰবাত যাব মন যায়। বাত মানে মানুহৰ ঘৰলে যাবলে মন নাযায়। উম।
আমাৰ এতিয়া লখিমপুৰটো কিবা মেলা বহি থকা নাই জানো? মামীহঁতে মাত মাতি আছে এখন। তাৰপিছতে মই বোলো এ যাম ৰ যাম ৰ কৰি আছোঁ কলে এই জুনৰ পৰা মাতিছে। চ' এতিয়া যাৰ যাবলো ভাল, ত্ৰিশ তাৰিখলৈকে আছে।
আমাৰ ভণ্টিয়ে মোক লগ ধৰি আছে মই বোলো এ ৰ নাযাওঁ মই ইমান দূৰলে বোলো।
তাৰিখৰ আগত এ দিন যাম মানে মামাহঁত গুৱাহাটীলে গৈছে ভণ্টিক মেডিকেললে নিছে।
উম।
হেৰী এইটো কি বুলি কয় তাৰ পিছতে যাম এদিন, এদিনৰ কাৰণে।
এদিনৰ কাৰণেহে যাবি নে?
এদিনৰ কাৰণেহে যাম।
উম।
এ আমাৰ মামা হঁতৰ ঘৰত হেৰি মই তোক কৈছোৱে গা ধোৱাটো দিগদাৰ বুলি।
অ এইটো দিকদাৰ বাও।
আৰু হেৰি যে মানে এনেকে বাথৰুম নাই এনেকে মুকলিত গা ধোৱা অভ্যাসটো নাই যে। চব পিনে মানুহ থাকে, মানে মই বেয়া পাওঁ সেইকাৰণে।
ভাতটো কুকাৰতে বহাই দিম তাৰ পিছত ভাজি হ'ল আৰু চব্জিটো বনাই দিম আও আজৰি আও। মই ভাত বনোৱা কামতটো বহুত অশান্তি পাওঁ অ।
উম পাৰিবি পাৰিবি নে।
ক'ত?
মাক কৈছোঁ ধোৱা কাঁহীতো তাতে থৈ দিছোঁ বুলি।
তহত দুজনী হে আছ মানে ঘৰত এতিয়া।
দেউটাই ৰাতিপুৱাই গ'ল ভাত পানীও খোৱা নাই।
উ আমাৰ দাদা আহি পিনে ভাত বিচাৰি ফুৰিছে। আমাৰ দাদা আহিছে ক'ব লেঙেৰিলে গৈছে ভাত বিচাৰিছে মই কলো ক'পা ভাত দিম আকৌ তই আগতীয়াকে নকলি কেলে। তাৰপা বন এটা খাই গৈছে।
সেই আমি ৰাতিপুৱা তিতাতে কোমল চাউল খালো মানে, খাবলো তেতিয়া বহি অলে গলগে এইবোৰ বাঁহ দিব লগীয়া মানুহবোৰে মাথাতো বেয়া কৰি আছে
উম
মোৰযে একাউণ্টটো কিনো হৈছে মই একো ভাবিবই পোৱা নাই নহয়।
তাকে। গৰম এচাত উঠিছে উমি উমি কে। গৰম এচাত উঠিছে বোলো উমি উমিকে আজি আকৌ আমাৰ এইফালে গৌৰা নামঘৰত হেৰি আছে।
কি আছে?
ব সভা আছে।
অ।
বঙালী গালে একেবাৰে ৰাতিপুৱা সাতটা কি পাঁচ চাৰিটা তিন তিনিটামান বজাতে সেই মাতি ৰুবলৈ আহিছে তাৰপিছত এতিয়া গৈছে আহে ৰাতিপুৱা তিনিটা বজাৰ পৰা আ আজি একদম কেল কেল কাল কাল দিয়া ৰাস্তাত সোনকালে মাটি ৰুবলৈ গৈছে মাটি ৰুইতে বৰা নামঘৰ আহিছে আও হেল্ল'